হয় শুনা পাইছোঁ, তুমি শুনা পাইছা?
হয় শুনিছোঁ।
হয় কেনে আছা ভালেনে?
হয় ভালে আছোঁ দিয়া, তুমি?
অ', মোৰো ভাল। ক'ত ঘৰতে আছা নে?
হয় ঘৰতে আছোঁ দিয়া। তুমিও?
মইয়ো ঘৰতে আছোঁ আ‌ আজি আচলতে অলপ বাতৰি চাই আছিলোঁ, তাতে মানে বানপানীৰ বিষয়ে বানপানীৰ কথাবোৰ শুনি-শুনি মানে ভাবিলোঁ আজি অসমৰ বানপানীৰ ওপৰতে মানে কথা পাতো নেকি।
হয় নিশ্চয়, ঠিকেই ভাবিছা তুমি।
হয় মানে গোটেই অসমৰ বানপানী খবৰবোৰ চাই-চাই মানে বহুতে বেয়া লাগিছে। আহ বৰষুণ আৰম্ভ হ'লে অসমৰ বহু অঞ্চল পানীৰ তলত ডুব যায়, বহু মানুহে ঘৰ বাৰী ঘৰ এৰি আশ্ৰয় শিবিৰলৈ যাব লগীয়া হয়, নহয় নে?
হয় প্ৰায় প্ৰতিবছৰে একে অৱস্থা দেখি বহুত বেয়া লাগে জানানে। মই ভাবোঁ বানপানী যেন অসমৰ জীৱনৰ এটা অংশ হৈ পৰিছে। কিন্তু ইয়াৰ ফলত মানুহে যি কষ্ট পায়, সেইটো ভাবিলে আকৌ বহুত বেয়া লাগি যায়।
সেইটোত একেবাৰে ঠিক কৈছা তুমি, বিশেষকৈ দৰিদ্ৰ পৰিয়ালবোৰ বেছি ক্ষতিগ্ৰস্ত হয়, নহয় নে? বহু মানুহৰ কেঁচা ঘৰ ভাঙি যায় আৰু সকলো সামগ্ৰী নষ্ট হৈ যায়। তেওঁলোকে জীৱনভৰ কাম কৰি যিমান খিনি সামগ্ৰী আহ গোটাই বা যিমান যেনেকে কে ঘৰখন সজাই সেই গোটেইবোৰ মানে একেবাৰতে মানে অ' ধ্বংস হৈ যায়।
হয়, ঠিক কৈছা তুমি দেই। তোমাৰ কেতিয়াবা বানপানীৰ প্ৰত্যক্ষ অভিজ্ঞতা আছেনে?
হয় আছে, অ' বানপানীৰ প্ৰত্যক্ষ অভিজ্ঞতা মই কৰিছোঁ বাৰু, আ কিন্তু সেই অভিজ্ঞতাটো ভাল বুলিটো ক'ব নোৱাৰিয়েই। আহ আমাৰ অঞ্চলত এবাৰ যেতিয়া বান আহিছিল, তেতিয়া ঘৰত পানীও সোমোৱা নাছিল যদিও ওচৰৰ ৰাস্তা সেইবোৰ ডুব গৈছিল, তেতিয়া মানে বহুত দিন ধৰি আমাৰ কলেজ বন্ধ দিছিলে। সেইবাবে অ' সেই দৃশ্যটো মানে মোৰ-মোৰ প্ৰত্যক্ষ হয়, অভিজ্ঞতা হয়। তোমাৰ তেনে কোনো প্ৰত্যক্ষ অভিজ্ঞতা আছে নেকি?
অ' আমাৰ গাঁৱৰ অৱস্থা অলপ ভাল আছিল, কিন্তু মোৰ এজন আত্মীয় ঘৰলৈ বানৰ পানী সোমাইছিল। তেওঁলোকে স্কুলত খোলা আশ্ৰয় শিবিৰত থাকিব লগা হৈছিল। সেই সময়খিনি দেখিলে মোৰ এতিয়াওঁ মন, গা চা শিঞৰি উঠে, মোৰ বৰ বেয়া লাগিছিলে, সেইখিনি সময়ত মোক বহুত মানে বহুত তে তেখেতৰ প্ৰতি মোৰ বহুত বেয়া লাগিছিলে, ঘৰ-বাৰী এৰি কিনে খোলা স্কুলত এনেকৈ শুব লগা হৈছিল দিন ৰাতি, যেতিয়ালৈকে বানপানী কমা নাছিল। তেখেতৰ পৰিয়ালটোৱে সেইখিনি সময়ত বহুত কষ্ট পাইছিল।
হয় ঠিকেই কৈছা, মানে বানপানীৰ সময়ত বহুতেই কষ্ট হয়। সেই সময়ত তেওঁলোকৰ বাবে নিশ্চয় বহুত কষ্টকৰ হৈছিল নহয় নে।
হয়, বিশেষকৈ সৰু ল'ৰা-ছোৱালীৰ আৰু বৃদ্ধসকলৰ বাবে সমস্যা বেছি হয়। খোৱা, পিন্ধা, শুই থকাৰ ব্যৱস্থা সকলোতে অসুবিধা হৈ পৰে।
হয় ঠিকেই কৈছা আহ তাৰোপৰি বিশুদ্ধ খোৱা পানীৰ সমস্যাও হয় বানৰ সময়ত চাগে পানীৰ পৰা বিভিন্ন ৰোগ বিয়পি পৰাৰো আশংকা থাকে এ যিবোৰৰ ফলত মানে ডায়েৰিয়া জ্বৰ ছালৰ ৰোগ আদি বৃদ্ধি পায় বুলি শুনিছো নহয়নে বাৰু
হয় ঠিকেই কৈছা এই ৰোগবোৰতো আচলতে বানপানীৰ পৰাই বিয়পি বিশুদ্ধ খোৱা পানীৰ হ যদি নাপায় তেতিয়াহ'লে এই ৰোগবোৰ দেখা দিয়ে আশংকা দেখা দিয়ে চৰকাৰে আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে সহায় কৰে যদিও সকলো মানুহৰ ওচৰত ত সময়মতে সহায় নাপায় আৰু সকলো মানুহৰ একেলগে চোৱা সম্ভৱো নহয় সেইকাৰণে কিছুমান মানুহে এই স সঁহাৰি বিলাক নাপ পায়ো দিয়া ধৰাচোন
হয় একেবাৰে ঠিক কৈছা বিশেষকৈ দূৰৱৰ্তী অঞ্চললৈ আহ মানে সহায় পোৱাত দেৰি হৈ যায় অ সেইবাবে কেতিয়াবা নাওঁ নাথাকিলে উদ্ধাৰ কাৰ্য কঠিন হৈ পৰে নহয়নে বাৰু হয় বাৰু তোমাৰ মতে অসমৰ বানপানীৰ মূল কাৰণবোৰ কি কি
মোৰ মতে অতিবৃষ্টি এটা ডাঙৰ কাৰণ তাৰোপৰি ব্ৰহ্মপুত্ ত্ৰৰ নদী আৰু ইয়াৰ উপনদীবোৰ পলি মাটি জমা হোৱাত টো এটা কাৰণ ইয়াৰ আচলতে ইয়াৰ মূল কাৰণ বুলি মই মানুহকে ক'ব পাৰিম কাৰণ মানুহে এ জাবৰ আৱৰ্জনাবোৰ নদীত পেলাই তাৰ কাৰণে আমাৰ ব্ৰহ্মপুত্ৰ
উম
নদী বা তাৰে উপনদীসমূহ ভৰ্তি ভৰ্তি হৈ পৰিছে যাৰ ফলত এনেকুৱা আম অ অসমত ইমান ডাঙৰ সমস্যা দেখা দিছে তাৰ ফলত বহু মানুহে কষ্টত ভুগিবলগীয়া হৈছে
হয় মইও একে ভাবো আহ মই ভাবো যে আৰু এটা আন এটা আৰু ডাঙৰ সমস্যা হৈছে বন ধ্বংস কৰা পাহাৰীয়া অঞ্চলত গছ কাটিলে মাটিখহনীয়া বাঢ়ে বা নদীত পলি মাটি জমা হয়। সেইবাবে বেছিকৈ গৰাখহনিয়া হয় বা তাৰ বাবে নদীত পানী নদীত মাটি ভৰ্তি হৈ পৰে তাৰ-তাৰ ফলত মানে বহুখিনি ক্ষতি হৈ পৰে।
হয় ঠিক কৈছা তুমি তাৰ লগতে জলবায়ু পৰিৱৰ্তন এটা গুৰুত্বপূৰ্ণ কাৰণ হব পাৰে আগতে ইমান অনিময় বৰষুণ নাছিল আগতে পুৰা সময়মতে বৰষুণ হৈছিল
হয় একেবাৰে সঁচা কথা কৈছে কেতিয়াবা অলপ কম দিনতে অত্যধিক বৰষুণ হয় যাৰ ফলত নদীৰ পানী হঠাতে বাঢ়ি পৰে আৰু কেতিয়াবা একেবাৰেই নহয়
হয় তাৰ ফলত কৃষকসকলৰো বহুত ক্ষতি হয় ধান খেতি শাক পাচলি সকলো নষ্ ষ্ট হৈ যায় অনবৰতে বৰষুণ আৰু কেতিয়াবা চাবা ইমান নেৰা নেপেৰাকৈ বৰষুণ দি থাকে। কৃষকসকলে বছৰ বছৰ এ মাহ ধৰি কৰা সে চব খেতি পাচলিবোৰ নোহোৱা অৱস্থা নাইকিয়া হৈ যায় খেতিয়কে খেতিয়কৰ একদম অৱস্থা সেইত বহুত বেয়া হৈ যায়
হয় একেবাৰে ঠিক ঠিকেই কৈছা তেওঁলোকে বছৰটোৰ উপাৰ্জন নিমিখতে শেষ হৈ যায় আহ যিবিলাকে মানে বহুতে মানে ঋণ লৈ পিনে তেওঁলোকৰ খেতি উৱা আহ উম খেতি কাৰ্য আৰম্ভণি কৰে কিন্তু যেতিয়া বানপানীৰ ফলত যেতিয়া সেইবোৰ ধ্বংস হৈ যায় ঋণ ঋণ বোৰো একে আ পলকতে মানে ধ্বংস হৈ যায়
হয়
হয় বাৰু গৃহপালিত পশু পক্ষীৰো বহুত ক্ষতি হয়। অ, গৰু ছাগলী হাঁহ কুকুৰা বচোৱা টান হৈ পৰে নহয়নে বাৰু?
ঠিক কৈছা ইয়াৰ উপৰিও কাজ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তুৰ ওপৰতো প্ৰভাৱ পৰে। মানুহে কিমান কষ্ট কৰি বা কিমান মৰমেৰে পশু, পক্ষী, গৰু, ছাগলী, হাঁহ কুকুৰা বোৰ পোহে। কিন্তু যেতিয়া বানপানী আহে তেতিয়া হয় হাঁহ কুকুৰা চব খিনি উটাই লৈ যায়-
হয়।
সেইখিনি সময়ত বৰ বেয়া‌ লগা পৰিস্থিতি হৈ পৰে।
উম। হয় একেবাৰে ঠিক কৈছে মইো টিভিত দেখা পাইছো যে বানৰ সময়ত গঁড় হৰিণ এই আদি ওখ ঠাই বিচাৰি ওলাই আহে আৰু বহু অ' সময়ত পথ দুৰ্ঘটনাৰ চিকাৰ হয় যিহেতু মানুহে গম নাপাই এতি যে বানৰ বাবে তেওঁলোক সেই গোটেই জীৱ জন্তুবোৰ মানে পথৰ পিনে আগবাঢ়ি আহিছে। সেইবাবে মানুহ বিলাকে তেওঁলোকৰ চিকাৰ কৰিবলৈ আগবাঢ়ি আহে।
সঁচাকৈ দেই সেইবোৰ দেখি বহুত দুখ লাগে বন বিভাগে য ঠাইতো চেষ্টা কৰে যদিও সকলো জীৱ জন্তুক ৰক্ষা কৰাত সম্ভৱ নহয়।
উম। হয় সেইটো সঁচা কথাা গোটেইবোৰ জীৱ জন্তুক আহ, ইমান খিনি এতিয়ালৈকে চ ইমান ব্যৱস্থা কৰিব পৰা নাই যে গোটেইবোৰ জীৱ জন্তুক একেলগে ৰক্ষা কৰিব পৰা যায়। নহয়নে বাৰু?
হয় ঠিকেই কৈছা বাৰু তোমাৰ মতে চৰকাৰে কি কি ব্যৱস্থা ল'ব লাগে?
মই ভ ভাবোঁ যে প্ৰথমে চৰকাৰ চৰকাৰে বান্ধসমূহ মজবুত কৰিব লাগে। আহ তাৰ পিছত আগতীয়াকৈ সতৰ্ক বাণী ব্যয়ৱস্থা উন্নত কৰিব লাগে। যাতে মানুহে আগতীয় গম পাই যে বানপানী অহাৰ আগতে আগতীয়াকৈ গম পাই যায় আহ, যাৰ ফলত তেওঁলোকে সতৰ্কতা আহ, অৱলম্বন কৰিব পাৰে আহ। তাৰ ফলত হয়তো যিখিনি বানৰ বাবে বানপানীৰ বাবে যিখিনি হ'বলীয়া থাকে সেইখিনি কিছু পৰিমাণে হ'লেও কম হৈ যায়। মই ভাবো এইটো মোৰ মত হয় তুমি কি ভাবা?
ঠিকেই ময়ো একমতে। আশ্ৰয় শিবিৰ সমূহতো উন্নত সুবিধা থাকিব লাগিব। যেনে বিশুদ্ধ পানী, চিকিৎসা আৰু খাদ্যৰ ব্যৱস্থা। নহ'লেবা সেই এই এইখিনি সময়ত শিবিৰ সময়ততো বহুত মানুহে থাকিব পাৰে বা সকলোৰে ব্যৱস্থা কৰিব পাৰে আৰু যদি এই উন্নত সুবিধাসমূহ নাথাকে তেনেহ'লে মানুহৰ যোৱা থোৱা অৱস্থা ন নৰ'ব।
হয় এইটো ঠিকেই কৈছা। যিহেতু বানপানীৰ সময়ত মানুহবিলাকৰ আশ্ৰয় নিজৰ ঘৰৰ পৰা আহ এৰা খাই যায়। তেতিয়া তেওঁলোকেতো শিবিৰ সমূহতে আশ্ৰয় লব লগীয়া হয় তাৰে অৱস্থা উন্নত নহ'লে আহ, নিশ্চয় মানুহ বিলাকৰ অলপমান দিগদাৰ হয়।
আৰু লগতে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যোৱাও সম্ভৱ নহয়।
হয় এইটো ঠিকেই কৈছা তুমি।
মানুহক আহ, দুৰ্যোগ ব্যৱস্থানৰ সম্পৰ্কে প্ৰশিক্ষণ দিয়াই প্ৰয়োজন। তাতেই সেইখিনি সময়ত মানুহে নিজকে নিজকে নিজকে নিজে বচাবৰ কাৰণে কিছুমান ব্যৱস্থা হাতত ল'ব পাৰে বা ব্যৱস্থা অৱলম্বন কৰিব পাৰে, নিজকে বচোৱাৰ কাৰণে বা নিজৰ পৰিয়ালক বচোৱাৰ কাৰণে, সেই সম্পৰ্কে সেই প্ৰশিক্ষণ সমূহ সেইখিনি সময়ত কাম দিয়ে।
হয় মই ভাবো যে চৰকাৰে এই মানে মানুহক দুৰ্যোগ ব্যৱস্থান ব্যৱস্থা সম্পৰ্কে আহ, কিছুমান প্ৰ-প্ৰশিক্ষণ দিয়াটো আহ দৰকাৰী।
উম।
উম, হয়।
স্কুল কলেজতো বানপানীৰ সময়ত কি কি কৰিব লাগে সেই বিষয়ে পাঠ দিয়া উচিত হয়নে।
হয় এই এইটো একেবাৰে সঁচা কথা যিহেতু স্কুল কলেছ-কলেজত বহু ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰে তেওঁলোকে যিহেতু তেওঁলোকে নাজানে যে কেনেকুৱা পৰিস্থিতিত কি কৰিব লাগে, সেইবাবে স্কুল কলেজত বানপানীৰ সময়ত কি কৰিব লাগে তাৰ বি অকল বানপানী বুলিয়ে নহয় যিকোনো দুৰ্যোগৰ সময়ত কি কৰিব লাগে তাৰে মানে ভালদৰে পাঠদান এটা দিয়া উচিত। বহু মানুহে আহ, আতংকিত হৈ ভুল আহ, সিদ্ধান্ত লয়। সচেতনতা, সচেতনতা নাথাকিলে মানে ক্ষতি আহ, কমিব পাৰে। অ' সেইবাবে মানে যিখিনি সময়ত যিকোনো দুৰ্যোগ আহিলে মানুহে আহ, ভয় খাই সেই সময়ত ভুল সিদ্ধান্ত লৈ লয়। সেইবাবে মই ভাবো যে স্কুল কলেজত বিশেষকৈ ছাত্ৰ ছাত্ৰী সকলক বানপানীৰ বিষয়ে মানে ভালদৰে পাঠ দান দিয়া উচিত, তুমি কি ভাবা?
মইও এক একমতেই দিয়া, আকৌ মই ভাবো যে নদী ব্যৱস্থাপনা উন্নত কৰিব লাগিব চৰকাৰে। গছ ৰোপন অভিযান জোৰদাৰ কৰিব লাগিব লগতে বিজ্ঞান সন্মতি সন্মত পদ্ধ এইবোৰ বান নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰিব লাগিব।
হয় ঠিকে কৈছা, বানপিৰিত অঞ্চলসমূহত স্থায়ী আশ্ৰয় কেন্দ্ৰ গঢ়ি আহ, তুলিলে আৰু ক্ষতিগ্ৰস্ত শিক্ষক আহ, কৃষকসকলক অধিক আৰ্থিক সহায় দিলেও মানে বহুখিনিয়ে বানপানীৰ অ' যিখিনি সমস্যা থাকে খিনি কিছু পৰিমাণে হ'লেও দূৰ কৰিব পৰা যায় নহয় নে বাৰু।
হয়, তুমি ঠিকেই কৈছা বাৰু। অ' মানুহে নিজৰ দায়িত্ব বুজিব লাগিব, নদীত আৱৰ্জনা পেলাব নালাগে, গছ গছনি সংৰক্ষণ কৰিব লাগিব। এইবোৰো বাৰু গুৰুত্বপূৰ্ণ দিয়াচোন, চৰকাৰৰ লগত সাধাৰণ মানুহৰ সহযোগিতাও সমানভাৱ প্ৰয়োজন, অকল চৰকাৰখনে যদি কৰি থাকে তেনেহ'লেতো সহযোগিতা নহ'বয়ে, আমি সমাজৰ মানুহ খিনিও যদি একেলগে আগ আগবাঢ়ি যাওঁ বা সহযোগিতা বঢ়াওঁ তেতিয়াহে সমাজখন উন্নত হ'ব বা এই অ' সমস্যাসূহ ভৱিষ্যতে দেখা নিদিব।
হয় একেবাৰে সঁচা কথা তুমি যিখিনি কৈছা সেইখিনি একেবাৰে ঠিকে কৈছা। আমাৰ অ' ভৱিষ্যত উন্নত ভৱিষ্যতে মানে উন্নত পৰিকল্পনা আৰু প্ৰযুক্তিৰ সম-সহায়তহে অসমৰ বানপানীৰ অ' যিটো সমস্যা আছে সেইটো আমি কিছু পৰিমাণলৈ হ্ৰাস কৰিব পাৰিম নহয়নে।
হয় নিয়ন্ত্ৰণ কৰিব পাৰিম, ঠিকেই কৈছা। আজি বাৰু তোমাৰ লগত কথা পাতি মোৰ বহুত খিনি অভিজ্ঞা হ'ল বা ভালো লাগিল।
হয় মোৰো বহুত ভাল লাগিল তোমাৰ লগত কথা পাতি।
ঠিক আছে আজিলৈ সামৰোঁ।
ঠিক আছে বাৰু আকৌ এটা নতুন বিষয়ত কথা পাতিম। ঠিক আছে বাৰু ধন্যবাদ।